আহ হেল্ল' কোৱাচোন
কোৱা কি কৰি আছা।
এনেই আছো ৰবা মই
হয় নেকি এনে মইয়ো এনে বহি আছো
হয়
যদি আমি শ্বপিঙৰ ওপৰত কথা পাতো আজি
অ হ'ব দিয়া কোৱাচোন
অ কৈছ তোমাক শ্বপিং কৰি ভাল লাগে ন
হয় মোক শ্বপিং কৰি বৰ ভাল লাগে তোমাক ভাল লাগে নে
অ মোকো বহুত বেছি ভাল লাগে কিন্তু অনলাইন বেছি কৰা নে অফলাইন বেছি কৰা
হয় হয় মই বেছিভাগ মানে অ অনলাইন শ্বপিং বহুত বেছি কৰি বেছি ভাল পাওঁ আৰু মানে যিহেতু অনলাইন শ্বপিং মানে যিখিনি বস্তু চাই চিন্ত লও পাৰি আৰু ন আৰু মানে যেনকা ড্ৰেছ হওক মান ডিজাইন ডিজাইন যে ঘৰ সজোৱা বস্তু হওক বৰ ভাল লাগে মানে অলাই শ্বপিং কৰি কিনে
সেইটোয়ে অনলাইন শ্বপিঙত মানেটো চাইজ চাইজ প্ৰব্লেম এইবিলাক নোপোৱা নেকি
হয় হয় মানে কেতিয়া মানে চাইজটো দিলেতো ঠিকে আহে কিন্তু মানে যেনে কাপোৰটো ভাল লাহে মানে কেতিয়া কেতিয়া আৰু বাইছ এনে চাইজটো ঠিকে হয় যেনে কাপোৰ কিতা মানে অ ক মই যদি কম কটন কাপোৰ আহি যাব চিল্কৰ কাপোৰ হেনকা টাইপ হৈ যায় মানে অলপ বহুত ডিফেঞ্চছ হৈ যায় কেতিয়া বাই চেঞ্চ কাপোৰতটো অলপ ফাটা হৈ যায় ন মানে এইটো প্ৰব্লেম ইচ্যু হৈ থাকে থাকিব মানে ন মানে কেইটা বেছি ভাগ ভাল লাগে মানে অনলাইন ছপিং ভাল লাগ মানে যি মানে যি বস্তু মানে কিবা কিবি বস্তু ভাল লাগে আৰু কিবা কি বস্তুতো অফলাইন শ্বপিং কৰিয়ে বেছি ভাল ভাল লাগে আৰু
আচ্ছা মোক অ মোকমান মোক মোকো মানে এনেকুৱাই হয় অনলাইন বেছি নকৰোঁ অফলাইনত যাই বেছি চাওঁ অহ এনেই শ্বপিং কৰিব ক'ত যোৱা
অ আমিতো ফেসি যাওঁ ফেসি গনেশগুৰি গৈ যাই কেনে শ্বপিং কৰি মানে ফুৰি কেনে আৰু বজাৰ কৰি বেছি ভাল লাগে আৰু
অ ফেনঞ্চি এনে বহুত বেছি কালেক্ চিন থাকে
হয় হয় হয় বহুত ভাল লাগে ফেঞ্চি মানে নিজে বস্তু চাই কেনে আৰু বহুত তুমি মানে এয়া মানে অলপ কমতে মানে বহুত বস্তু পাই যাব
বহুত বস্তু পাই যায় মানে ইমান ভেৰাইটিজ থাকে মানে কি যায় কি লওঁ কি লওঁ এনেকুৱা হৈ থাকে
হয় হয় হয় ঠিকে ক'লা তুমি মানে তাতে গৈ কেনে মানে আহ। তুমি মানে কাপোৰতটো চাবান বহুত ভাল লাগে মানে কি কাপোৰ কি কনফিউজন যাবা মানে মানে এইটো ল এইটো ললেও ভাল হব সেইটো ল'লেও ভাল হ'ব মানে বহুত হেৰি হৈ যায় আৰু
অ আৰু তাতে যাই মানে পুৰা টো হৈ যায় কি লও মানে কি তাৰে যি লাগে তুমি পাবাই আৰু আৰু ফেঞ্চিত গ'লে আৰু বেলেগ জেগাত যাব দৰকাৰেই নাই চব বস্তুৱয়ে তাতে পায় এইটো কাৰণে মানে ফেঞ্চি যায়ে বেছি ভাল লাগে অ এনে আৰু মল চলত যোৱা নে ওলাব
মই মলত গৈছিলোঁ মানে এইটো বিশাল মাৰ্কেট গৈছিলোঁ আৰু মানে বেছি জাগাত যোৱা নাই আৰু মে মাৰ্কেট বোৰত মানে বেছিভাগ মই বিশালে গৈছিলোঁ আৰু এ এবাৰ মানে গৈছিলোঁ আৰু ষ্টাইল বজাৰ গৈছিলোঁ অ তাতে গৈ কেনে মানে ব বজাৰ কৰি আহিছিলোঁ ভাল লাগে কিন্তু মই বেছিভাগ মানে বিশচালতকে যাওঁ মানে যিহেতু তাতে গ'লে মানে মই মানে এইটো নহয় যে ড্ৰেছবোৰ আনো খোৱা বস্তু বোৰো আনো। আৰু মানে অ এইটো মানে যেনেকুৱা কে ঘৰ মানে ৰাচন হওক, বা কিবা কিবি গেলামানৰ বস্তুবোৰ আছে। আছে ন যেনেকুৱা তেল তেল এইবোৰ মানে বহুত কমতে পোৱা যায় আৰু তাতে, মানে যেনেকে মই মাৰ্কেটত মানে মই মই মানে। বেছিভাগ বজাৰ কৰো আৰু অ যেনেকুৱা দোকানত হওক মানে বস্তু লোৱা সময়ত মানে অ বেছি দাম থাকে হা। আৰু মই সেইটো দামটো সুধি কেনে মই মানে। তাতে যা গৈ কিনে মানে সেইটো বস্তু মে বহুত কমত পোৱা যায় সেইটো কাৰণে মানে কি তাৰে পৰা লওঁ। মানে বেছিভাগ ঘৰৰ বস্তুবোৰ মানে তাৰে পৰা লৈ মানে এক মাহৰ মানে বজাৰ
অ এইটোবে আমিও মানে কি বেছি। বেছিভাগ ঘৰৰ বস্তু ল'ব থাকিলে ৰিলায়েন্স মা ৰিলায়েন্সত যাওঁ নহলে, কি কয় বিচ বিশালত যাওঁ।
হয় হয়, হয় ঠিকে ক তুমি হয় আ তুমি যে লৈ থাকিবা ন লৈ থাকিলে মানে অফাৰটো আহি থাক কিব আৰু
অ এইটোৱে অফাৰটো, হম এইটোৱে বস্ত ভাল লাগে তাতে।
হয়।
লাষ্ট কি শ্বপিং কৰিছা? লাষ্ট কি শ্বপিং কৰিছা, তুমি এনে?
অ লাষ্ট মোৰ মানে অ এইটো কুৰ্তি লৈছিলোঁ ছিলো মানে ড্ৰেছ বোৰ লৈছিলো, অ যেনেকা কুৰ্তি লৈছিলো আৰু মানে ম'ম জিনন্ছ লৈছি লো আৰু এটা বেগি জিন্স লৈছিলো, আৰু টি চাৰ্ট লৈছিলো, এই ফেঞ্চিৰ পৰাই লৈছিলো মই। হয় হয়, বৰ ভাল লাগিছে। মানে আজিকালি নতুন ষ্টাইল ওলাইছে নহয় কুৰ্তী। অ মানে পিছত ৰছী বান্ধা যি।
হয় হয়।
সেইটো লৈছিলো মানে, নি নতুন ট্ৰেন্ড চলা বস্তুটো লৈছো আৰু ভাল লাগে। অ, তুমি কি লৈছিলা লাষ্ট? টাইম
মই লাষ্ট টাইম এনে এটা কুৰ্টি লৈছিলো পুজাত, তাৰ পিছত যোৱাই নাই ভাবি আছো ফেঞ্চি যাম বুলি।
হয়, যাবা বৰ ভাল লাগে তাত তে গৈ কেনে।
অ এতিয়া মানে চামাৰৰ কালেকশ্যন টো বহুতে আহিছে চাগে তাতে।
হয় হয় ম-মই যাম ৰবা, এতিয়া আৰু যাব মানে কাপোৰ মানে কি আছে, এবাৰ যদি ল'বা নেক্সবাৰ কাবাক দেখা পাই কিনে আকৌ লবা ইচ্ছা চ্ছা যাব সেনেকুৱাকে মানে যেনে কোনবা যদি বেছি ভাল পিন্ধিছে, হয় হয়। হয়, ঠিকে কৈছা তুমি।
অ, আ-আহ তাৰ পিছত এইটো, আ ফেঞ্চিত যাম বুলি ভাবিছো ইমান গৰমত নতুন নতুন কালেকচন আহিছে চাগে ন, যাই ললে ভাল আছিল। টপ চপ, এনে ইচ ইনষ্টাগ্ৰামত যে ইমান ভিডিঅ আহি থাকে আৰু ইউটিউবত যে দেখাই ফেঞ্চিল এতিয়া কালেকচন ইমান আহিছে, ইমান ধুনীয়া ধুনীয়া টপৰ ডিজাইন আছে তাতে
হয় হয়, ঠিকে কলা তুমি বৰ ভাল লাগে এইটো ড্ৰেছবোৰ আৰু তুমি অ ড্ৰেছ বোৰ লৈকে মানে কাৰ লগত যোৱা ফেমিলি লগত যোৱা মানহ মানে নিজে? ফ্ৰেণ্ডৰ লগত যোৱা নে একলাই যোৱা? কাৰ লগত যোৱা?
মোৰ তো মাৰ লগত যাই বেছি ভাল পাওঁ মানে। মই ইমান নিজে কিনি চিনিব নোৱাৰো ন। ত মায়ে মানে কি। কৰি দিয়া অলপ। অ, ফেনচৰ লগতো নাযাও মানে। কি মোৰ ফ্ৰেড কেইটা এনেকুৱা মানে দাম চামি ভালকে কৰিব নোৱাৰে ন, তটো কাৰণে মাৰ লগত যাই বেছি ভাল লাগে।
হয় হয় ঠিকে ক'লা তুমি, অ তুমি মানে বাৰগেদিঙ নকৰা? কাৰ মানে তুমি মানে অ বজাৰ বোৰ নকৰাই। ইমান ন?
মই নকৰে তটো কাৰণে ইমান নোৱাৰো কিন্তু মায়ে পাৰে ন। ত, যেনেকুৱা কাপোৰ এনেকুৱা দাম। দিয়াহে কিন্তু মোকতো যিমান খুজিব সিমানে দি আহিম।
অ, হয় নেকি? হয় হয় মানে হয়। মানে যেনেকুৱা তুমি এতিয়া আমাৰ নোৱাৰাতে বেলেগে যদি পাৰে তাকে লৈ গিললে বেছি ভাল।
অ, এইটোয়ে এইটোয়ে অ আৰু মানে কি গ'লে ইমান বস্তু চাও যে মই ডিচাইড কৰিব নোৱাৰো কি লও কি লওঁ ত এটা মানুহ লাগে ভাল মানুহ এ। লাগে ডিচাইড কৰি দিয়া। তুমি এনেই কাৰ লগত জোৱা?
হয়, মই মানে মই মানে এনে ড্ৰেছ। কালেকচন অকমান যেনে কোৱা মই মানে বাৰগেদিঙ মানে মই নিজে কৰো, কোনোবা টো কম বেছি মই নিজে কৰো। কিন্তু অকল ড্ৰেছটো চইচ টো মোৰ নহয় মানে। সেই মই অ এইটো মোক ভাল লাগে মই চব মোক ভাল। ভাল লাগি যায় আৰু। মানে এইটো ল'ল মোকে ভাল লাগ এইটো ল' মোক এনেকুৱ মানে মোক কোনটো ট ভাল লাগে এইটো বস্তুটো বেলেগে। জানিব ন। সেইটো কাৰণে মই বাক লৈ যাও মোৰ বা মানে। মানে ভালদৰে চাই লয় যে তোমাক এইটো ভাল লাগে তুমি এটো লোৱা বুলি কেনে, তেতিয়া বাই কৈ দিয়ে তেতিয়া মই মানে আৰু বা বাই যোনটো বস্তু ভালে মোক কয় সেইটো বস্তুে ভাল লাগে। মানে বাই যেতিয়া বস্তুৰ চইচ কৰি দিয়ে ন। মোক এইেইটো বস্তু বহুত ভাল লাগি যায় মোৰ। পিন্ধিলেও মোক ভাল লাগে আৰু যোনটো মই য নিজে ল'ম সেইটো বস্তু মানে মোক ভাল লাগিব মোক নাখাজিব সেনেকোৱা ব বস্তু। সেইটোকে মোৰ ভাল নালাগে আৰু কিন্তু মই বজাৰ চজাৰ গৈ। মই নিজে মানে যে কে চব্জি লয় বজাৰ হক, মানে ঘৰৰ ৰাচন হওক, মানে কাপোৰৰ পৰা লৈ, মই চব মইে কৰো আৰু মানে মোক ভাল লাগে কৰি কিনে, আগতে মায়ে কৰিছিলে। মা কৰে এতিয়া, মানে এতিয়া টাইম নাপায় পালে আৰু মোক কৰিব দিয়ে, মানে শিকিব লাগিব ন, তে সেইটো শিকাটো বেছি ভাল সেইটো কাৰণে মোক মানে অলপ-অলপ বানিব দিয়ে। তে অলপ-অলপ, আনি-আনি-আনি মই মানে শিকিছো আৰু মানে
আচ্ছা, মইো এনেকে চব্জি বজাৰ-চজাৰ কৰি ভাল পাওঁ, গধূলি টাইমত যাই ভাল লাগে।
হয় ঠিক হৈছে, তুমি মানে এনেকা আ চিটিত বজাৰ মানে বেছি ভাল নে গাঁৱত বেছি ভাল?
মানে গাঁৱত বেছি ভাল লাগে, ঘূৰি-ঘূৰি মানে তাতে ভাল লাগে, তাতে বহুত অপচন থাকে ন, কিনাৰ ইমান আৰু পুৰা ফ্ৰেছ-ফ্ৰেছ পোৱা যায় তাতে
হয়-হয়, ঠিক কৈছা তুমি মানে, হয় চবজি মানে বহুত ফ্ৰেচ ফুল পায়, আৰু মানে তাৰে ম খেতিৰে সেইটো ছাগে। থাকে ন অকমান চব্জিবোৰ, তে মানে ফ্ৰেছ হ'ব মানে, একো মেডিচিন নিদিয়ে সি তাত আৰু ইয়াৰে যি হয় মানে মেডিচিন বুদ্ধি কেনে বস্তু বস্তুটো মানে যে কেঁচা বস্তু পকাই দিব আৰু মানে যোনটো বস্তু হোৱা নাই তাক ডাঙৰ কৰি দিব, সৰু বস্তুত ডাঙৰ কৰি মানে চব মানে মেডিচনে দি মানে দিয়া হয় হয় আৰু, আৰু গাঁৱতো কি হয় আমাৰ চব নেচাৰেল পোৱা যায়, মানে চব মানে ভাল হয় আৰু, যেনেকােৱা খেতিৰ পৰা ওল-ওলাই কেনে আমাৰ বিক্ৰী কৰিছে এনেকুৱা আৰু সেইটো বস্তু খাই কেনে মানে-মানে বহুত চাবাহ ক্ষীণ থাকিব হা, কিন্তু তাৰ ভিতৰত মানে বহুত প্ৰটিন থাকিব, মানে বহুত ভাল শক্তি বহুত থাকিব। কিমান ঘন্টাতাকে?
অ, আৰু শাক-চাকো তাতে বহুত ভেৰাইটিজৰ পাই ন, বহুত ভাল লাগে তাতে, শাক-চাক খাই সোৱাদো লাগে।
হয়-হয় ঠিকে কৈছা তুমি।
শাক-চাক খাই ভাল পোৱা নে?
হয়, মোকো-মোক বেছি ভাল ন, মোক ঢেকীয়া বেছি ভাল লাগে। আৰু লাই-শাক বেছি ভাল পাওঁ, লাই শাক মানে পৰ্কত মানে গাহৰিত দি কেনে বেছি ভাল লাগে।
অ-অ-অ, মোকো ভাল লাগে, মোক পৰ্ক নাখাওঁ, কিন্তু এনে চব্জি বনাই খালে তাৰ ভাল লাগে।
অ, মানে এনে পৰ্কত দি কিনে ভাল লাগে আৰু মানে চবে কয় আৰু, যেনেকা মানে গাহৰিত মানে, এইটো মানে লাইশাক, মানে লাইশাক দিলে বেছি ভাল টেষ্টি হয় আৰু-আৰু যেনে, মানে তুমি আৰু এনে কি শাক বেছি খাই বেছি ভাল পোৱা?
পালেং শাক।
হয় পালেং শাক ভাল খোৱা হয়, আমিও মানে লাষ্ট মানে মই মোৰ ফ্ৰেণ্ড মানে অ এ মানে মিনি ব্লগ বনাই ছিলো আৰু ন তাতে মানে গাহৰি মানে মই লাই শাক মানে কতো পোৱা নাছিলো তাই নোপোৱা কাৰণে মই মানে পালেং শাক দি কেনে মানে এইটো বনাই গাহৰি বনাইছিলো। মানে মই ভাবছোঁ টেষ্টি হ'ব নে - নহয় এনেকে ভাবি ভাবি মানে ইমান টেষ্টি লাগিছে ন। ফ্ৰেণ্ড কৈছি আৰু বাৱ বহুত ভাল লাগিছে আৰু এনেকুৱাকে।
পাত গিটা ফ্ৰেছ হৈ থাকে
হয় হয় থিকে ক'লা তুমি মই গাঁৱৰ বোৰ মানে গাঁৱৰ শাক পাচলিবোৰ মানে এইটো বৰ
অঁ অঁ অঁ। অ
মায়ে সিহঁতৰ মানে নেচাৰবোৰ মানে বৰ ভাল লাগে আৰু চাই কেনে আৰু বহুত ভাল আৰু খেতিবোৰ চাবাচোন ভেন্দি খেতি চাইছে নে।
অঁ চাইছোঁ বহুত ভাল লাগে ভেন্দিৰ খেতিতো নকবা।
টো ক'বই নেলাগে মানে এইগিলাক শাক-পাচলি গিলা মানে গাঁৱতো বেছি ভাল আৰু।
অঁ মানে কি গধূলি হ'লে ফ্ৰেণ্ডজক লগ ধৰা। তাৰ পিছত একেলগে যোৱা। বজাৰ কৰা বহুত বেছি এনজয়মেণ্টটো হৈ যায় আৰু ভালো লাগে।
হয় আৰু চিটিত কি হয় মানে বেছিভাগ গাড়ী মটৰ চলাই মানে টো অলপ শব্দটো পোৱা যায়, সেইটো কাৰণে অলপ ভাল নালাগে। আৰু তুমি যেনেকা বজাৰ কৰিব কিহে দি যোৱা মানে অ বাইকে দি যোৱা নে কিহে দি যোৱা
এনে চিটি থাকিলেতো আমি বাইকেদি যাওঁ নহ'লে ৰোড, পাব্লিক গাড়ী দি যাওঁ কিন্তু গাঁৱত থাকিলেতো খোজকাঢ়ি খোজকাঢ়ি যাওঁ কথা পাতি পাতি
হয় হয় মাৰ্কেট মানে ওচৰতে আছে তোমাৰ মানে বজাৰ অ হয় হয় থিকে ক এনে বজাৰ জাৰ কাপোৰ চাপোৰ ল'ব কাৰণে ক'ত যোৱা তুমি
মইতো ইয়াতে থাকিলেতো গনেশ গুৰি মানতে যাওঁ আৰু নহ'লে ফেঞ্চিত যাওঁ আৰু ক'তো নাযাও কিন্তু গাঁৱতটো মানে কি য'ত চবজি তবজি পাই তাতে চবে চব বস্তু পায় যেতিয়া বজাৰ লাগে তেতিয়া তাতে চব বস্তু টোৱে পোৱা যায়
হয় হয় ঠিকে কৈছা তুমি আৰু ফটো চটো তোলা নে ফুৰিব গেলে এনেকুৱাকে মানে বজাৰ চজাৰ কৰিব গ'লে মাহঁতৰ লগত
অঁ অঁ বহুত ফটো তলো মানে ভাল লাগে যি যি বস্তু ভাল লাগে চবৰে ফটো কেপচাৰ কৰো ভাল লাগে মোক।
হয়, হয়, হয়, ময়ো কৰো ভাল লাগি। ফ্ৰেণ্ডবোৰৰ লগত গৈ কেনে মানে ফটোবোৰ যেনেকুৱা মাৰ্কেট বোৰ গ'লে যেনেকুৱা মানে কিবা ইভেন্ট হওঁক যেনেকা খ্ৰীষ্টমাছ ডে হ কিবা চিব্ৰেট হ এইবোৰ সজাই ন বহুত ভালৰে চিটি চেটাৰ হও কিব জাগাতাবোৰ ভালৰে সজায় ন সেইটো স যাই কেনে মানে ফটোও তোুলো আৰু কিবা বস্তু লওঁ মানে ভাল লাগে হয়। ঠিক আছে দিয়া।
ঠিক আছে দিয়া বহুত ভাল লাগিল আজি কথা পাতি।
হয় হয় ঠিক আছে থেংক ইউ।
থেংক ইউ।